হেল্লো, অহঁ শুনিছোঁ।
অ শুনি পাইছো।
অ'অ কি কৰিছে?
আছো এনেই বহি আছোঁ। গছৰ তলত বহি আছো ঠাণ্ডা লাগিছে।
অ, অ 'ভাত পানী খালে?
অ ভাঁত পানী খালোঁ তুমি ভাত খালাঁ
মই খালো খোৱা টাইম হল এনেই আছিলো এতিয়া
অ' গৰমটো বিৰাট পৰিছে। দেই বেছি ৰ'দটো দিয়া নাই আপুনি এতিয়া আছে বৰষুণ পৰিলে ভাল হয় আৰু।
বৰষুণতো দিলেই এদিনত। আৰু এইকেইদিনটো বৰষুণটো বহুত দিয়ে আছে হয়নে? সতোৰ চোৱা সাতোৰ চোৱা গৈছে আছিলে যে কাপোৰ কানি ধুলে নে নাই।
কাপোৰ ধোৱাই নাই ন? হাতৰ চোৱা যাব আজিতো পঁচিশ তাৰিখ হৈছে ন? আজি কাইলৈ যাব নহঁ।
অহঁ।
কাইলৈও কৰিব লাগিব।
উম বতৰটো যেনেকুৱা বেয়া কৰি আছে কাপোৰ চাপোৰ ধুবই নোৱাৰি।
উম, কাপোৰ চাপোৰ ধুবই নোৱাৰি। তাকেতো কি হব ৰাতিপুৱা সময়ত ইমান মানে হেৰি কৰি থাকে ৰ'দটো নিদিয়ে। ভালকে কাপোৰ চাপোৰ শুকোৱা সময় খিনিতে ৰ'দটো নিদিয়ে পিছত গৈ বিৰাট অসুবিধা হয়।
দুটামান বজাত দিব তাৰপিছত আকৌ দুটামান বজাত বৰষুণ টাইপৰ হৈ আহিব কাপোৰযোৰ ধ কাপোৰ চাপোৰ ধুলে মানে আধা শুকুৱ খাই থাকি যায়গৈ।
অ' আধা হুকুৱাকে থাকে সেইয়াতো বিৰাট অসুবিধা মোৰ। লৰা ছোৱালী আছে কাপোৰ বিলাক ধুই লৰাবোৰ কাপোৰ বিলাক ধুই পেলাই আকৌ হুকো শুকুৱাই নহয় আকৌ আধা শুকোঁৱাকে থাকে আকৌ তাৰ দাই পৰা আকৌ আনিব লাগে অহঁ। দেহা হয় এনেকুৱা উম। এবছৰ হ'ল তাৰ।
এটাই নে আৰু আছে।
এটাই লৰা।
এটাই নেকি?
অ।
ভিনদেউজন কি কৰে।
ভিনদেউ এ বিজনেছ কৰে।
অ ঘৰত নাথাকে চাগে।
অহঁ ঘৰত নাথাকেই তেওঁ ময়ে চাই থাকিব লাগে লৰাজনক বাবু তোক খোৱা-বোৱা ধোৱা পখলা এই বিলাক। কৰি থাকিব লাগে ঘৰত থাকিলে উম।
কিবা কৰে নেকি।
নাই নকৰোঁ মই।
আপুনি ঘৰতে থাকে আৰু ভিনদেউ মানে এনেকে বাহিৰত গৈছে আৰু ন।
দুখৰে
অহঁ বাকী অ' ভালে। ভাত কিহৰ লগত খালে আকৌ?
এহঁ মই হেৰি খালো ঢেকীয়া ভাজি আৰু তোমাৰ টেঙা তৰকাৰী মাছৰ কণী এনেকে ভাজি এনেকে খাইছোঁ। তুমি?
মই আৰু দালি আলু আৰু এনেকে পটল ফ্ৰাই খালোঁ আজি নিৰামিষ খাই যে আমাৰ মানে
আহ।
বৃহস্পতি বাৰ যে।
অ' বৃহস্পতিবাৰ নিৰামিষ খাই ন? উম। মই আগতে মানিছিলো এতিয়াই বাবু হোৱাৰ পিছতে গাখীৰ খাই থাকে ন সি। সেইকাৰণে ইমান আৰু ভাল লাগে। নাই ইমান হেৰি নকৰো আৰু মংগলবাৰ প
উম মানে হেৰি কোৱা মানে মানে কি গোটেই এসপ্তাহৰ ভিতৰত এদিন হলে মানে নিৰামিষটো খাব লাগে। বুলি কয় নহঁ হেৰি বিলাকে সেইকাৰণে মানে বৃহস্পতিবাৰতো মানা কৈছে আৰু
তোমালোকৰ সেইফালে বৰষুণ দিয়ে নে।
বৰষুণতো এইকেইদিন কণ্টিনিউ দিয়ে আছে বৰষুণ ৰাতি দিব তাৰপিছত আকৌ ৰাতিপুৱা টাইমত দি থাকিব। তাৰপিছত দিনটো অলপমান ভাল দেখাই দেখাই বোলে আকৌ দুটামান বজাত দিয়ে মানে কাপোৰ-চাপোৰ মই কৈছো ন আপোনাক এনেকে ৰাতিপুৱা তাইমত নিদিয়ে বাৰটামান বজাত।
মৰিগাওঁ ত ন?
অ মৰি গাওঁ ছেইদে।
অ। সেয়া হয় কন্টিনিউ হৈ আছে নহঁ। মাজতে বহুত ভাল দিলে কিন্তু ৰাতি।
অ এতিয়া আকৌ পুৰা গৰম দিছে অ দিছিলে আৰু এতিয়া আকৌ বৰষুণ বৰুষুণতো দিলে মানে গৰম মই মানে যোৱা নাই এই কিবা কে যে গোপ গোপনি মাৰি
গৰম থাকে অহঁ
সেইটো মাৰি আছে মানে।
বাকী খেতি পথাৰ।
যে মাৰে হাঁ
ভাল হয় নহঁ।
অ' ইফালে ভাল হয় খেতি পথাৰ। এতিয়া তাতে বৰষুণ দিলেতো ভাল হয় আহিব হলে।
অহঁ ভাল হৈ আহিব উম গছ গছনি বিলাক থাকিলে বৰষুণ আহিব আৰু
আহিব আহিয়ে থাকে আৰু পথাৰ চথাৰ ভাল হৈ যাব মানে পুৰা। এতিয়াতো ৰোৱা বতা ছিজন হৈছে নহঁ
ওহঁ
এতিয়া একদম মানে পথাৰ বিলাক মানে
বৰ ধুনীয়া সেউজীয়া হৈ থাকে ন? তাতে মাছ বিলাকো থাকে। যেতিয়া বেছি হয় মাছ থাকে।
অহঁ।
যোৱা নে তোমালোকে পথাৰত।
পথাৰ মানে যাওঁ এনেকে নিজৰ পথাৰত যাওঁ নহয়।
উম।
উম তেতিয়া গম পাও মানে এইটো চিজনত মানে ভাল হয় বুলি ক'লে।
অ ভালেই লাগে। এতিয়া কাইলৈ আকৌ আমাৰ পৰে বৰষুণ পৰে। নপৰা নহয় গছ গছনি আছে ওচৰত এতিয়া বৰষুণ পৰে বেছিকে বৰষুণ পৰে পৰিয়ে থাকে পৰিয়ে থাকে এনেকুৱা
উম উম। বাকী ভিনদেউ ৰাতি ৰাতি ৰাতি আহেনে নে থাকে বেলেগত।
কেতিয়াবা কামত গ'লে অকমান ৰাতি দেৰি হয় আৰু
অ এনে কিন্তু অহাত আহে আৰু ন
আহে আৰু টাইমত
উ উ মোৰ ঘৰত মা মই আৰু বাএজনী আছে যে বাজনী বিয়া গৈছে আৰু বাৰ বিয়াও হৈছে। চাৰি মাহমান হৈছে বিয়া যোৱা। এতিয়া মা আৰু মই থাকো।
অ' মা আৰু তুমি থাকা ন? তেখেতে কিবা কৰে?
নাই নকৰে, ঘৰতে থাকে। তাৰ এনেকা মানে এ বৰ্তা ল'ৰাজন মানে পাপাৰ লগত সৰুৰ পৰাই আছিলে যে পাপা ঢুকাল বাৰু এতিয়া। দোকানখন আছে মানে আমাৰ ইলেক্ট্ৰনিকৰ দোকান যে
অ'।
সেইখন মানে আমাৰ আছিলে, তাৰপিছত এই দাদাৰ মানে পঢ়া-শুনাৰ প্ৰতি ইমান গুৰুত্ব নাই ন! এনে মানে ইলেক্ট্ৰনিকৰ সেইবিলাক মানে শিকাই দিলে যে
উম।
বেছি মানে নাজানিলেও ধৰ মানে, এই-এই দোকানখন মানে চলাব পৰা হ'ল আৰু। হ'ল মানে আৰু। বেছি পঢ়া শুনা নাই আৰু তাৰ।
অ'।
সিয়ে চলাই আছে।
ভালেই হৈছে। তেতিয়া আৰু ফেন-চেন কিবাকিবি বিকি যাব ভালকে
উম উম। বিয়া পাতিল দাদাজন হয়। অ' বিয়া বুলি, ছোৱালীজনী হ'লে
ছোৱালী এজনী হ'ল, তোমাৰ কিমান দিন হ'ল বিয়া পতা?
কোন?
তোমাৰ?
মোৰ কি?
অ' তোমাৰ বিয়া হোৱা নাই ন?
নাই নাই। মোৰ হ'লে নহয় মই ঘৰতে আছো।
অ'।
বাজনী গৈছে বুলি কৈছো, বাজনী আছিল যে,
অ' তোমাৰ এনে চিলাই কাম বাকীবিলাক শিকাই শিকিছা নে? বাহিৰা কামবিলাক
কিহৰ? এই মানে মই হেৰি কাটিং শিকিছিলো।
উম। জানানে?
অ' জানো। ঘৰত মেচিন এটা আছে মোৰ।
অ'।
তাতে আৰু চলাই থাকো মানে এই ওচৰতো
চিলাই থাকিবা এইবিলাক। আৰু বেছিকে হ'লে মানে দোকান আজিকালি বহুত লাভ হয় ন? কাটিং চাটিংত। উম
তাকে এতিয়াতো ঘৰতে। মানে ছমাহ কোৰ্চ এটা কৰিছিলোঁ। ছিলো যে, আমাৰ ওচৰতে পঞ্চায়তত মানে এনেকা মানুহ এজনে কৰাইছিলে ছমাহ কৰ্চ। পইচা লৈছে কিন্তু মানে, মাহে চাৰে-তিনিশকে লৈছে। তাৰপিছত জইন, অ' জইন ফিছ তো লৈছে। সেনেকে লৈ পিনে শিকাইছে আৰু। এ হেৰি পৰা চেণ্টাৰ পৰা আহিছে মানে সেইটো
অ'
তাৰপিছত তাতে শিকালে আৰু। ছমাহ শিকিলো, শিকি কৰি এতিয়া ঘৰতে মেচিনটো আনি লৈ ঘৰতে কৰি আছোঁ।
অ', ভালেই হৈছে তুমি পাৰা হ'বা আৰু!
উম চুইটাৰ-টুইটাৰ নিজে চিলাই লোৱা নে এতিয়া? পাৰা নে?
অ' কুৰ্তা যে এতিয়া যে নিউ ষ্টাইলৰ যে কুৰ্তাবিলাক যে চিলাই আছে যে। অ' সেইবিলাক কৰোঁ মানে!
ভালে হৈছে। কিবা এটা জানিছা কৰিছা ময়ো সময় পালে কৰিবলৈ মন যায়। মই ইমান সময়ে নাপ।
এ ভাইটি হেৰি ডাঙৰ হলে তেতিয়া পাৰিব আৰু তেতিয়া আপুনি যদি এনে টাইমটো পায় তেতিয়া অলপ শ কৰি ল
অ মই বৰ মন যায় এইবিলাক আৰু এটা ইলেক্ট্ৰনিকৰ মেচিন আছে যে কাপোৰ চিলোৱা এ ইপুচ হিপুচ পাৰি সেইবিলাকত মোৰ বৰ ইণ্টাৰেষ্ট আছে।
উম উম
ভাল লাগে ৰিপু চিপু বেলেগ বেলে ডিজাইন দি পেলাই যে চিলাই।
অ সেইবিলাক ডাঙৰ ডাঙৰ কচ কৰিব। লাগিব, এতিয়া টো আমাৰ ইয়াতো চিম্পল বিলাকহে কৰাইছে হয় নে? আপোনাৰ সফাল অ।
এতিয়া অনলাইনতো ইমান ভালকে শিকাই নিদিয়ে কোনোবাই যদি শিকোৱা মানুহ থাকে তাৰপ পৰা শিকিব পাৰিলে ভাল লাগে আৰু
খালি অলপ দেখাই দিয়ে ইউটিউবত দেখালে একো বুজিয়ে নাপায়।
উ মই কালি চাইছিলো কিবা এটা এপ আনি পেলাই শিকিব পাৰি নেকি তাৰ পিছত একো নোৱাৰি শিকিবলৈ সাধাৰণ ডিজাইন কেইটা লাইঠ দিছে কাটিব লাগে সেইকেইটা শিকাই বেছিকে ব্ৰডলি শিকোৱা নাই মানে বহল ভাৱে শিকিব পাৰিলে ভাল তোমালোকে পাৰা যদি শিকি লবা টাইম থাকোতে এতিয়া।
অ টাইম আছে বাৰু মোৰ ইমান বয়সো হোৱা নাই এতিয়া খালি টুৱেণ্টি ওৱান হৈছে আৰু
অ বেছি হোৱা নাই তোমাৰ বাকী পঢ়া শুনা আৰু আগবাঢ়িছেনে
পঢ়া শুনা মোৰ বি এটো কম্পলিত হৈ গল
বি এ কমপ্লিট মেজৰ আছে নে?
মেজৰ আছিল আসামিজ আছিল মেজৰটো
মামচ ৰৈছে ন
ওম
অ ভালেই হৈছে আৰু কিবা লাইন ধৰি বেলেগ পঢ়িবও পাৰা।
পাৰো পঢ়িবলৈ মানে পঢ়িব পাৰোতো কিন্তু অসুবিধা যে এতিয়া মানে ঘৰতো কৈছোৱয়ে হয় দেউতা নাই তাৰছতে ইমান মানে সুবিধাটো নাই ন তেনেকে
আহ।
সেইকাৰণে ৰখিছো আৰু অলপমান খালি তেটটৰ যে এইবাৰ যে তেতৰ যে অন লাইন অ অনলাইনটো কৰা হৈ আছে।
অ সেইবিলাক দিবা পৰীক্ষাবলাক
উম।
পৰা পক্ষ বিলাক ভাল হয় মানে যিমান বিলাক এই এ দি কিবা কিবি চে আজিকালি আৰু গমেন্ট চৰি বহুত হেৰি অসুবিধা হৈছে। এতিয়া যিমান বিলাক আছিলে খাল পষ্টবাক সোমালক। কৌ ওলাব সেইবিলাকত দি থাকিবা দিলে পাই যাবা।
পাৰ
অ আমিও দিব পাৰিমতিয়া হেৰি কৰিব পাৰিম এ সময়ে নাপাওঁ নহয় আৰু- চাকৰি কৰাৰ কথা ভবাই নাই।
অ হব একো নাই ভিন্দ কিবা এটা কৰি আছে আ-
অ' কিবা এটা কৰি আছে অ' চলিব পাৰিলে হ'ল আৰু মুঠতে।
অহ, আপুনি কি ভা় -ভাড়া ৰুম লৈছে? তেনে নে নিজৰ ঘৰ?
আমাৰ সেয়া গাঁৱৰ ঘৰ নিজৰ ঘৰে।
আহ অ
নগাঁৱত ঘৰ নিজৰ ঘৰ।
অহ, এনে ভিন্দও মাক -দেউতাক
সেয়াও মাক -দেউতাক আছে আৰু ভাই অ একেলগে থাকো জইণ্ট ফেমিলি-
অ'! দিয়ক নহ'লে, হেৰি পাছত কথা পাতিম নহ'লে। অ'! হ'ব দিয়ক।